তোমাৰ কিবা আছে নে ফেভৰেট ফুড? মই মানে ভাবি আছোঁ দেই কাঠে খাই গ'ল নহয়, কে ফুড মানে ফাষ্ট ফুড বাকী বাই
এ চিকেন নাই চিকেন যি দিয়া এতিয়া খাই ভাল ফেভৰেট।
চিকেন কি?
চিকেনৰ যি ফেভৰেট নৰ্মেল কাৰি, পকৰা।
অ', অ', তাৰে এইটো অ' পকৰাটো ভাল লাগে কিন্তু মই বনাইছিলোঁ সেইদিনা।
এইটো এ এটা স্মক আছে ন' স্মক চিকেন এইটোগ স্মক
আৰু এটা যে বনাই দি টোটেল মানে গোটেইখিনি যে বনাই যে এইটো। হোল চিকেন সেইটো ভাল লাগে মোৰ কিবা। মানে ডাইৰেক্ট গোটা গোটাই যে বনাই যায় এইটো। মানে মই সেইটো কিবা দেখিলে কিবা
অ'।
এতিয়া বাজিলে চাৰিটা আৰু।
ৰাজগড়ত একবাৰ মানে এ নৰ্মেল কাৰ্ড বনাইছিল। কোৰিয়ান চিকেন বনাইছিল চিকেন বঢ়িয়া লাগছে সেইটো খায়।
অ' মইতো সেনেকে এক্সপ্লৰ কৰিব যা যোৱাই নাই। মই নাযাৱে ঘৰৰ পৰা বাহিৰত তেনেকে মইতো গৈয়ে নাই পোৱা বহুত জাগাত। আমাৰ ই তাকো ইয়াৰে। বহুত জাগা যায় পোৱা মানে পোৱা নাই।
ৰাজগড়ৰ বহুত কেইটা ৰেষ্টুৰেণ্ট কেফেট গ'লো।
উম, মইতো নাই মই ক'ব গ'লে মই এটাতো যায় যায় এটাতো যায় পোৱা নাই মই। অ' সেইজন ন' অ'।
মোৰ কিবা মানে ভাবিলে কিবা লাগে মোৰ মানে ইমান অ' কিবা আজীৱ লাগে দেই। তু তুমি ন' বহুত চাই আছিলা বহুত তুমি ন' বুস চাই আছিলা।
সময়ৰ লগত খাপ খাইছে। মই তেতিয়া চায়েই আছিলোঁ ফাৰ্ষ্ট ফাৰ্ষ্ট।
উম, উম।
পিছত থাকোতে থাকোতে হৈ গৈছে এতিয়া আৰু।
উম।
কি হ'ব। দিয়া সেইটো সেইটো বাদ দিয়া। অ সেইটো সেইবোৰ আমি কথা মানে কব নোৱাৰি এতিয়া আৰু সেইবোৰ আমাৰ
অ।
ত কি আছিল ৰবা, তোমাক কিবা কোবো ওলাইছিলোঁ। যে মইতো বহুত কেফে নাই-নাই গৈ পোৱা এতিয়ালৈকে। ব
ত অকল এটাতে গৈছো দুৰ্গা পূজাত। এ এম এম কেফে চিনি পোৱা ন মানিছা মানিছা?
অ অ মানে সিহঁতক চিনি পাওঁ। সিহঁতৰ কেফেটো ক'ত আছে গম নাপাও।
অৰিয় এই নতুন পাৰ্ক যেন বনাইছে উজান বজাৰত।
এই বহুত আছে অ সৰস্বতী পূজাত যে। কিবা আছিল পাহৰি থাকিলোঁ। কি বা আছিল পাৰ্কটোৰ নাম?
ওজান বজাৰ।
পাৰ্কটো যে তাতে। জাগা কি? অ জাগাটোৰ নামটো গম পাইছো, অ তাকেটো পাৰ্ক তোৰ নামটো কিবা আছিল গম নাপাও এতিয়া মই। মানে আৰু সেই পাৰ্কটোত নহয় আমি কেনেকে গৈছিলো বা মোৰ মানে মই ৰাস্তাতটো চিনি নাপালো। কিবা আমি-আমি গৈছিলো কিবা এখন অটো কিবা কৰিছিলো নেকি
মই গৈছিলোঁ ৰূপমৰ লগত। এইটো তোমাৰ গুৱাহাটী ক্লাব হয়।
তাকেইটো কোনপিনে যায়? মানে এতিয়া যদি আমি তেনেকে কোৱা ভাবা আৰু যে আমি অ নেপালী মন্দিৰলৈকে গ'লো, তা-তাৰপিছত নে শিপি নালাগে
উলুবাৰী চিনিপোৱা বি বৰুৱা কলেজ?
অ অ আমি অ অ আমি সিপিনে গৈছিলো।
অ সেফালেদি চিধা ৰাস্তা, চিধা গলা ব্ৰীজটোত নামি গলা।
মানে আমি উলুবাৰীত নামিব লাগিব।
এই দীঘলী পুখুৰী পাৰ্কটো আছে ন।
অ অ।
সেইটো নাপাওঁতে এটা আহ ৰাইট চাইদে এটা ৰাস্তা গৈছে চিধা। এইফালে চিধা যাই
কোনটো বা এতিয়া। এ মই কৈছো কি, মই কৈছো কি। মই-মই যদি মোক যদি কোনোবা যদি এনেকে যদি এৰি থৈ গুচি আহে, সেই মাজ ৰাস্তাত ক'ৰবাত যদি মইতো হেৰাই যাম ডাইৰেক্ট। মই একদম চিনি নাপাওঁ। মোৰ একদম একো আইডিয়া নাই, মোৰ একো আইডিয়া নাই। মই মইতো এতিয়া ফেঞ্চিটো অলপ-চলপ চিনি পাওঁ। তাকো মানে মেইন মেইন জেগা-জেগাবোৰে চিনি নাপাওঁ। যেনেকে গলি নেকি সেইবোৰ আৰু বেগ হাউচ শু-শুনিছা চাগে এইটো। বেগ হাউচ সেইটোও মই চিনি নেপাওঁ। মই বহুত বস্তু চিন-চিনি পাব বাকী আছে। বহুত বস্তু।
মেপ চাব পাৰা নে গুগল মেপ?
পাৰো পাৰোঁ।
অ এইটো চাইছে এ ভাবিব নালাগে।
তথাপি মানে মোৰ ঘৰৰ পৰা নোলাও নহয় সেইটোয়ে কথা। অ সেইটো, আৰে ওলাম নো কাৰ লগত। মোৰ ফ্ৰেণ্ডছ কেইটাই সেনেকুৱা টাইপ মানে, সিহঁতকো ওলাব নিদিয়ে আৰু ওলাব কাৰণে লাগে পইচা। আমি পইচা মানে সেই কৰাৰ মানে এতিয়াহে ষ্টাৰ্ট কৰিছো আৰু মোক যদিও পইচা দিও দিয়ে মানে ওলাব কাৰণে সিহঁতক লগে নাথাকে ত মইনো কাৰ লগত যাম এতিয়া। সেইটোৱে কথা
সেইকাৰণে বয়ফ্ৰেণ্ড বনাই ল'ব লাগে।
উম হম।
নালাগে দিয়া। তাৰ আ, তাৰ ৰ'বা ৰ'বা, মই কি কৈ আছিলো? অ', সেই পাৰ্কটোত মানে সেনেকেই যাব পাৰি ন, মানে মই ভাবিছিলো একবাৰ যাম বুলি, ফেমিলীৰ লগত। মানে আজিলৈকে নাই, নাই যোৱা। মই গৈছিলো একবাৰ, মই গৈছিলো সেই, অ', গৈছিলো।
ময়ো ইয়াক সেইদিনা লগ পোৱাৰ পিছত দিনত লগ কৰিছো, তাৰপিছত ৰূপম আৰু মই তাতেই গৈছিলো।
অ', অ। অ', তোমাক মই দেখিছিলো, দুইবাৰ দেখিছিলো নেকি চাগে, অ'। ইমান মানুহ, মোৰটো একদম মই মানে বেছি মানুহ চানুহ দেখিব, মানে বেছি মানুহ হ'লে মোৰ ভাল নালাগে।
বহুত মানুহ আছে, পূজাৰ দিন ন' এতিয়া।
অ', বহুত মানুহ আছিল, আৰু মোৰতো কাপোৰ কোনোবা কোনোবাই গছকি যাই আছিল, মোৰ এনেকুৱা খং উঠি আছিল।
হেহ।
অ', এইটো বস্তুটো বহুত খং উঠে।
এই ঘোচা মাৰি দিবা।
মইতো বহুত, মানে ঘুৰা নহলেই, মানে বহুত জাগা ন, বহুত বেছি এৰিয়া নেকি? বহুত ডাঙৰ এৰিয়া চাগে সেইটো ন?
উম, পুৰা ৰাস্তালৈ আছে, এই বহুত খোজ কাঢ়িব লাগে।
অলপমান ঘুৰা গ'ল নেকি? চাগে, মানে আধাতে আমি ফটো উঠি আছিলো, নহলে মানে সন্ধিয়া হ'লেতো নহ'ব ফটো উঠা, সেইটো কাৰণে।
আৰু ক'ত ক'ত গৈছা গুৱাহাটীৰ?
মই? কতনো গ'লো? এতিয়া মোৰ আৰু দীঘলী পুখুৰী বহু, বহুতবাৰ গ'লো। জৰ্জ ফিল্ড যে আছে সেইটো, তাৰপিছত এইটো যে আছে, পানীটেংকীৰ ওচৰত যোনটো এই সেই অ', কিবা আচুৰ যোনটো পাতে যে বি মোৰ তাতে দুইবাৰ গ'লো চাগে মই।
জৰ্জ ফিল্ড আৰু দীঘলীপুখুৰী আৰু এইটো পাৰ্ক ন, এই কেইটাই।
অ', সেই, নহয় আৰু গৈছো ৰ'বা ক'বাত ক'বাত, মই জাগা বোৰে পাহৰি থাকিলো নাম বোৰ। আৰু ক'ত গ'লো? চাইন্স মিউজিয়াম।
কে আৰু।
আৰু জু, জু যাই পাইছোঁ চাগে দুইবাৰমান, আৰু
এই জু বহুত টাইম হৈছে যোৱা নাই, বছৰ হৈ গৈছে।
মই গৈছিলো সৰুতে গৈছিলো চাগে, দুইবাৰ মান আৰু এতিয়া, এতিয়া যোৱা নাই আৰু। দুইবাৰ মান গ'লো চাগে সৰুতে। আৰুনো কি জেগা আছে? মই জানা আজিলৈকে দ্বীপৰ বিল যায়, আহ, মানে যায় পোৱা নাই। দ্বীপৰ বিল নাই যাই পোৱা আজিলৈকে, কাৰ মোৰ নে তোমাৰ?
তোমাৰ?
তোমাৰ ঘৰৰ ওচৰত।
তোমাৰ তোমাৰ, মোৰতোটো দূৰ হ'ব অলপ, অহ।
মোৰ ঘৰৰ ওচৰত ন', অ', গম নাপাওঁ দেই, মই যাই পোৱা নাই, আমাক এদিন সুধিছিল জানা ক্লাছত।
আহ।
এতিয়া বোলে জাগাবোৰতো মানে অ অলপমান লেতেৰা হয় বোলে ন', আমাৰ চাফ
লেতেৰা মানে, এতিয়া, এতিয়া যাই ভাল নালাগে, গছ চছ চব কাটি দিছে বোলে।
অ', অ', মই পাইছিলো এটা ৰিল, এটা ৰিল পাইছো। ছিলো মই সিদিনা পাওঁতে তাতে মে দিছিল আৰু চব গছবোৰ কাটি দিয়া টাইপ অ এনেকুৱা
যোনে কাটি দিছে একদম যাই লাভ নাই তাতে
অ আৰু এটা জোগা আছিল বা কি খামৰেঙা বিল নেকি তাতে ৰিলচ ব বহুত আহি থাকে মোৰ তাতে অ তাত তাৰে ৰিলচ আহি থাকে মোৰ ইয়াতে বহুত
কোনো নাই তাতে যাব লৈ
অ তকেটো সেইটোত গ'লে আমি উবেৰ বুক কৰিব লাগিব উবেৰা উবেৰ আৰু যাব পইচা বেছি কৰি
কিন্তু বহুত ভিতৰত আছে।
অ সেইটোৱে মানে সেইবোৰত গ'লে নহয় বাইক চাইক বা স্কুটি থাকিলে ভাল সেইবোৰত গলে
স্কুটি আছে আমাৰ ঘৰতে
মই তোমাৰ সেইটো সেইজনী লগত যোৱা তাইৰ লগত
এতিয়া বাদ দি আছো নাই নে কি কৈ আছে। লাহে লাহে ওলাই
উম অ তাকে আমাক বোলে এদি মানে মই তাকে কৈছিলো আৰু মই কি কৈছিলো যে দ্বীপৰ বিলত মানে আমাক সুধিছিল আৰু এবাৰ ক্লাছত আহ ই বি এছ ক্লাছ আছিল নেকি সুধিছিল আৰু যে দীপৰ বিল কোনে কোনে যাই পাইছা চবে হাত দাঙিছে মই বহি আছো এনেকে দাদছা মোক সুধিছে হা তুমি গৈ নাই পোৱা এতিয়ালৈকে তাককৌ ইমান ওচৰতে মই নাই যাই পোৱা ছাৰ তাৰ পিছত মোক কৈছে আৰু যে যাবা যাবা ভাল জাগা বহুত ভাল
আগতে আছিল ভাল এটা গছ যদি কাটি দিছে এতিয়া নাই এই গৰমৰ ত একদম যাম নোৱাৰি
উম এ আমি মানে যোনবোৰ থাকে ন এইবোৰ যোনবোৰ মানে গুৱাহাটীৰ হয় মেইন মানে ল সিহঁতে বহুত জাগা চাগে নাই যাই পোৱা যোনবোৰ বাহিৰৰ পৰা পঢ়িব আহে সিহঁতে যাই পাইছে বহুত আমাৰো আছে এনেকুৱা ফ্ৰেণ্ বহুত এনেকুৱা মানে কলেজৰ সিহঁতে নহয় এ এনেকুৱা জা জো মানে ঘূৰিছে যোনবোৰ জাগা আমি যাই প নাই। মানে সিহঁতো সিহঁত থাকে ন কি কয় পিজিত থাকে বা হোষ্টেলত থাকে হোল ন পিজিত থাকে বেছিভাগ ত সিহঁতে যায় আৰু সেনেকে আৰু বেছিভাগৰে বয় ফ্ৰেণ্ড আছে ত সিহঁতে যায়হে নেকি ঘুৰিব কাৰণে
এডভানটেজ
এডভেঞ্চাৰ অঁ অ
পইচাও নালাগে পইচাও নালাগে একো নালাগে
আৰু পাৰ্মিশনো নালাগে ল'ব ভাল এৰিজিৰ নান সিহঁতে বহুত ঘূৰি থাকে আমি দেখাব নহয় ন আমিহে নাযাওঁ আমাৰে যোৱা নহয়
ইয়াৰ গানতটো লাগে
সেইবোৰ দেখা যোৱা পিছত কি হয় হম
কোনো ট্ৰাইম আৰু নাইছ
কৰিছিল কিই তাৰ মানে মই ম হেৰি নাইা ভাও নাই দিয় লাইন গ'ল খতম আৰু এতিয়া
আমাৰ আহিল
আমাৰ ব মাত্ৰ
ফলটা চল ইফালে কাটিিকনে এইফালে দিছে
তোমাৰ ঘৰ ঘৰ ক'ত কৈছিলা তুমি বিৰুবাৰী নেকি ন
হয় নিজে আপাৰ
কত কত এই পাহাৰৰ ওপৰত এইটো বকত আছে এতিয়া মই নাজানো মইতো সেৱ যাই পাইছিলো এইটো ওপৰত যে এইটো তিন চন দি
প অশ
এইটো চাউণ্ড আহি আছে দে বহুত
পচ এই তিনজাতি পাৰাত ন
অ', তাত গৈ পাইছিলো তুমি আছিলা আছিলা চাগে তেতিয়া আমি যে কৈছিলো চ চবেই মিলি গৈছিলো যে আমি
নাই মই যোৱা নাছিলো মই গৈছিলো নে একেলকে যোৱা নাই
আৰুা তিবা গৈছিলো ৰ ব বহুত ক কোনোবা তাৰপিছত কোন কোন আছিল ন অ আছিল বহুত ল'ৰা ছোৱালীও বহু আছিল চবে
মই চাগে অলপ আগে বেলেগ বেলেগ দিনা গৈছিলো চাগে গৈছিলো মই